অ'।
অ' আচ্ছা ঠিক আছে। অ' আপুনি কি কি কৰে এতিয়া?
মইতো বৰ্তমান এনে ফ্ৰী আছো।
অ' আচ্ছা ঠিক আছে, ভাত খালা?
বনাইহে আছো এতিয়ালৈ হোৱা নাই।
অ'।
অ' এনেতো ৰঙালাওঁ কাটি আছো। আজি ৰঙালাওঁ বনাওঁ আৰু চাওঁ কি বনোৱা হয়।
আহ মাছ মাংস কিবা আছে নেকি?
আজিতো নাই বাৰু কালি খাম।
অ', ঠিক আছে। আচ্ছা ত' ঠিক আছে ন আমি এই সময়ত আ আমি শিক্ষাৰ বিষয়ে বা এডুকেশ্যনৰ বিষয়ে আমি অলপ মানে আ ডিচকাচ কৰিব বিচাৰিছো, আলো কৰিব বিচাৰিছো, ত' আমি যেনেকে যেনিবা আমি জানো, মানে শিক্ষাটো আজিৰ দিনত বহুতো গুৰুত্বপূৰ্ণ হয়। ত সেই বিষয়ত মই প্ৰথমতে আপোনাৰ পৰা মই অলপ জানিব বিচ বিচাৰিছোঁ সেই মানে শিক্ষাটো মানে শিক্ষাটোত থাকিলে কি হয় বা অ' শিক্ষা নাথাকিলে কি হয় ইয়াৰ ওপৰত আপুনি অলপ ক'লে ভাল হ'ব নেকি?
অ' হয়, হয় মই কৈ আছো পিছে। অ' আজিকালি এইৰ যুগতো মানে শিক্ষা নাথাকিলে একোৱেই নহয় বুলি ক'ব পাৰো। অ' কিয়নো মানে আজিকালি সৰু-সুৰা বস্তুতটো মানে এটা বেপাৰ বাণিজ্য সৰু সুৰা বেপাৰ বাণিজ্য কৰিব কাৰণে শিক্ষাটো লগা হয়, মানে কি কি হয়, এজন যদি, আ, মানুহে এটা সৰু গেলামাল দোকান খুলিব খুলিব বিচাৰে বা এনেকে খোলে ত তেতিয়াও মানে তাৰ কাৰণে অলপ বেছিক মানে মেথ মেথ, বেছিক অংক জাতো মানে তাৰ কাৰণে ভাল আৰু না? নহ'লে কি হয় মানে আ যদি সি মানে এ অংকয়ে নাজানে অলপ বেচিক মেথছে নাজানে তেতিয়া মানে মানে সি কেলকুলট কৰিব নোৱাৰিব আৰু নিজৰ মানে যিটো বিজনেচ তাতে ইনভেষ্ট কৰিব নোৱাৰিব। আৰু নিজৰ প্ৰফিট নিজৰ লছ সেইব বোৰ মানে সি মানে বিচাৰিব নোৱাৰিব আৰু মানে এটা বাজেট বনাব নোৱাৰিব। চো সেইকাৰণে আমাৰ কাৰণে এডুকেশ্বনটো বহুত লাগা মানে। আৰু ক'ব গ'লে এডুকেশ্বনটো অকল বিজনেচ বা চ চাকৰি বোৰত লগা নহয় কিন্তু বহুত অ এনেকাে জাগা আছে মানে য'ত এ এডুকেশ্বনটো লগা হয় আৰু ন? মেক্সিমাম মানে বস্তুবোৰত এডুকেশ্বনটো লগা হয় যেনেকে এতিয়া আমি চোৱা আগৰ দিনত মানে অ মেট্ৰিক পাছ কৰিলে মানে হৈ যাব পঢ়া বা এতিয়া মানে চাকৰি কৰ এনেকোই এনেকে টাইপৰ আছিল। আ আৰু তেতিয়া মানে আ ক্লাছ টেন বা মেট্ৰিক পাছ কৰিলে মানে চাকৰি পাই গৈছিল আৰু না কিন্তু টো আজিকালি এনেকে নহয়। আজিকালিতো আ, এইচ এছ পাছ কৰিলেও ডিগ্ৰী কৰি কিনে আকৌ বি এড কৰা বা তেত কৰা, সেইবোৰ কৰাৰ পিছতো মানে অ চাকৰিতটো ইমান সহজ নাপায় আৰু ন। কিয় ক'ব গ'লে মানে আজিৰ আজিৰ যিটো যুগ, সেইটো যুগত মানে পপুলেশ্বনটো বহুত বেছি হৈছে, যাৰ কাৰে মানে বহুত মানুহবোৰে এই কম্পিতিতিভ এক্সাম বোৰ দি আছে। আৰু মানুহৰ মাজত মানে এনেকে বেছি কম্পিটিচন বোৰ হৈ আছে, যাৰ সেইকাৰণে বহুত এনেকে চাকৰিৰ কাৰণে দৰা দৰি হৈ আছে ন, এনেকে জল্দি চাকৰি পোৱা নাই চাকৰি কাৰণে য়া মানুহবোৰে এইবোৰ ট্ৰাই কৰি আছে কিন্তু সিমান এডুকেট হৈও মানে সিমান ডিগ্ৰী লৈও চাকৰি পোৱা নাই এনেকে বহুত দেখা পাইছো। আৰু অকল নহয়। আগৰ আগৰ দিনতো মানে পঢ়িবৰ ইচ্ছা গলেও মানে পঢ়িব পাৰ বেয়া নাছিল, কিয় ক'লে মানে সৰু সুৰা এইবোৰ গাঁওবোৰত আগতে মানে স্কুলবোৰ নাছিল, আৰু এেনেকে ওচৰত স্কুল নোহোৱা কাৰণে মান মানে সিহঁতে টাউন আৰু চিটি এনেকে জা, এনেকে মানে জোগাত যাই কিনে পঢ়িব লগা হৈছিল আৰু আৰু মানে সেইটোত মানে যাব কাৰণেও আৰু বাহিৰত যায় কিনে পঢ়িব কাৰণেও টকা পইচা লাগে। আৰু আগৰ যুগতটো মানে সিমান টকা পইচা নাছিল যে, সিমান এই বাহিৰত পঠাই কেনে যে নিজৰ ল'ৰা ছোৱালীক আহ দামি স্কুলত পঢ়াম বা এনেকে কিবা নাছিল। কিন্তু আজিৰ যুগত মানে চাব গ'লে চবে মানে প্ৰাইভেট প্ৰাইভেট স্কুলত মানে পঢ়াই আৰু না নিজৰ ল'ৰা ছোৱালী ভাল এডুকেশনৰ কাৰণে এতিয়াতো দেখা পাও গাঁৱে গাঁৱেও মানে সৰু সুৰা গাঁৱতো মানে এল পি স্কুল এম ই স্কুল এনেকুৱা বহুত মানে স্কুল হৈছে আৰু ন, যাৰ কাৰণে ইমান ক্ৰাইচিচ নহয় যে কাজ বা যদি বহুত পঢ়িব মন আছে, তে এতিয়া টকা পইচা নাথাকিলেও মানে গভমেন্টতে পঢ়িব পোৱা, এনেকে সুবিধা বোৰ হ'ল আৰু বহুত আৰু ক'ব গ'লে বহুত এনেকে সুবিধা পাওঁ মানে আজিকালি চৰকাৰেও, পঢ়া ষ্টুডেন্ট বোৰেও বহুত সুবিধা দিয়ে যেনেকে বহুত স্কিম বোৰ দি আছে। এতিয়াতো নিযুত মইনা আঁচনি পাই আছে ষ্টুডেন্ট বোৰে আৰু নিজৰ বাবু পায় আৰু এনেকে বহুত স্কলাৰশ্বিপ বোৰ পায়, ইঈছানুদ স্কলাৰশ্বিপ বোৰ পায়। সিহঁতৰ লগতে মানে ইহঁতে নিজৰ অ' পঢ়া যি যি হেইবোৰ বস্তু মানে কিনি ল'ব পাৰে কিতাপ কিতাপেই হওঁক বা ট্ৰেভেলিঙৰ মানে খৰচাই হওঁক সেইবোৰ মানে সিহঁতে নিজে নিজে আহ সেইটো পইচা দি মানে কৰিব পাৰি আৰু ন! আৰু ক'ব গ'লে তটো বহুত আছে। অ', পঢ়াৰ বিষয়ে আমি চিনেমা চাওঁ আমি আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি মানে আমাৰ ফাৰ্ষ্ট দৰ্জাটো আমি আমাৰ মা দেউতাক দিব লাগে। নহয় জানো অ' কিন্তু ক কিয় ক'লেনো মানে সৰুৰ পৰাই আমি যেতিয়াৰ পৰা খোজ কাৰ বা শিকিছো যেতিয়াৰ পৰা আমি মাৰ কোলাত আছো তেতিয়াৰ পৰা আমাক মায়ে মানে মা বা দেউতায় দুুনীয়াৰ সেইটো জ্ঞান বোৰ দি আহি আছে। শিকাই আছে মানুহৰ লগত কেনেকে ব্যৱহাৰ কৰিব লাগে সেইটো দুুনীয়াত অ' কেনেকে চলিব লাগে। আমি যেতিয়াৰ পৰা মানে খোজ কাঢ়িব শিকিছো তেতিয়াৰ পৰাই মানে সৰু পৰাই আমাক মা দেউতাই মানে শিকাই আহিছে। সেইটো জগতত কি হৈ আছে কি হোৱা নাই কেনেকে কৰিলে কি হ'ব সৰুৰ পৰাই মানে আমাক মে মেনাচ্ শিকাই আছে ভাল হেভিটচ শিকাই আছে চব মানে সৰুৰ পৰাই আমি স্কুল নোযোৱাৰ আগতে মানে আমি সৰু পৰা শিকি আছো। আজি আমি ঘৰত থাকো মানে ঘৰৰ পৰাই মানে মা দেউতাই আমাক শিকাই আছে। তেতিয়াৰ পৰাহে আহে আমাৰ অ' তেতিয়াৰ পৰা আহে আমাৰ স্কুলিং য'ত মানে ক্লাচ নাৰ্চাৰ পৰা ক্লাছ টেনলৈকে আমাক স্কুলত মানে টিচাৰবোৰে চাই বা শিক্ষকবিলাকে চায়। তেতিয়া আমাক মানে ক্লাছ নাৰ্চাৰ পেঞ্চ পেঞ্চিল দি হাত ধৰাই কিনে এ বি চি শিকাৰ পৰা ক্লাছ টেনৰ আমাক আহ শিক্ষকবোৰে চাই নহয়। চ' আমি আগতে নিজৰ মা দেউতা তাৰ পিছতে আমি আমাৰ শিক্ষকক মানে জাগা দিব লাগে। ত' সেইটোয়ে মই ভাবো আৰু না শিক্ষা থাকিলে মানে আজিকালিৰ যুগত চব হয় আৰু যাৰ মানে শিক্ষা নাই সিহঁতে মানে বহুত পিছুৱাই থাকে। শিক্ষা থাকিলে মানে মানুহে আগবাঢ়ি যাব পাৰে। কিন্তু যেতিয়া শিক্ষা নাই যিমানখিনি শিক্ষা সেইটো মানুহক লাগে অকল পঢ়াৰ শিক্ষাৰ কথা কোৱা নাই। মই কিন্তু হ'ব পাৰে কোনোবা মানে মানুহে পঢ়াত ভাল হ'ব পাৰে৷ কিন্তু তাৰ মানে বাহিৰ তাৰ মানে বাহিৰৰ সেই বেলেগ শিক্ষাবোৰ নাথাকিব পাৰে। যেনেকে ক'ব পাৰা এজন ছোৱালী বা ল'ৰায়ে পঢ়াত বহুত ভাল। কিন্তু সি তাই মানে বেলেগ এক্টিভিটিছত ভাল নহ'ব পাৰো। যেনেকে ডান্সিং মিউজিক হওঁক বা আৰ্ট হওঁক সেইবিলাকত মানে ভাল হ'ব, মানে নোৱাৰে আৰু ন কিন্তু কিছুমান আছে, যোনটো মানে পঢ়াত বহুতে বেয়া কিন্তু বাহিৰা এক্টিভিটিছত মানে বহুত ভাল আৰু ন বহুত এক্টিভ, যেনেকে সহঁতে আৰ্ট তত ভাল আৰু খেলা ধূলাত ভাল, এনেকে বহুত আছে। আৰু অকৌ সেইটো নহয় আমি চব ফালে মানে চাব লাগে আৰু অকল পঢ়াটো বোলে শিক্ষা সেইটো নহয় বহুত বেলেগ বেলেগ শিকা আছে, আৰু আমি যোনটো মানে শিকিব মন সেই সেইটো মানে আমাৰ শিকিব পাৰা সেইটো আছে আৰু ন চ' মই ভাবো আমি যি শিকিব মন সেই ভালকে শিকিব লাগে বিকজ আমি শিকিলেহে মানে ভালকে কি কয় অ' যোনটো শিকিব লাগে সেইটো ভালকে বুজি পাও আৰু আহ সেই মনত ৰৈ কিনে ভাল শিক্ষাবোৰতটো ল'ব পাৰো যাৰ পৰাই নহওঁক। অ', নহয় জানো? অ', এতিয়া আপুনি কিবা এটা ক'ব যদি ক'ব পাৰা। মই মোৰ কব খিনি ক'ব লগা কিন্তু এইখিনিতে ক'লো।
হয় হয়, ঠিক আছে আপুনি বহুত মানে আপোনাৰ পৰা বহুতখিনি মানে জানিব পাৰিলোঁ, আপুনি মানে আ, শিক্ষাৰ ওপৰত যিকেইটা পইন্ট ক'লে ন বহুত ভাল হয় বহুত মানে সঁচা হয়, কাৰণ কিয়নো আমি যদি আজিৰ দিনত, মানে আমাৰ এতিয়া মানে প্ৰেজেন্ট না বৰ্তমানত যিটো পৰিস্থিতি না, আমি আজিৰ দিনত মানে শি-শি শিক্ষা ন'হলে আমি মানে কোনোফালে ওলাব নোৱাৰা এনেকা নেতেন পৰিস্থিতি মানে হৈছে। আৰু কিয়নো, মানে আজিৰ দিনটো য-যিহেতু মানে কম্পিটিচন। কাৰণ কিয়নো আমি আ আগৰ দিনত ক'বলৈ গ'লে কাৰণ আমি এতিয়া আগৰ দিন আৰু এতিয়াৰ দিনটো আমি বৰ্তমানে আমি একো তুলনা কৰিব নোৱাৰি দেই, কাৰণ কিয়নো আগৰ দিনত মানে মেট্ৰিক পাছ হ'লিয়ে টেন পাছ হ'লে মানে বহুত মানে তেওঁৰ মানে কি বুলি ক বহুত পঢ়া, তেনেকুৱা নিচিনা তাত মানে মূল্য দিছিলে আৰু। কিন্তু, কিন্তু কিন্তু আজিৰ দিনত মানে কি বুলি কয় গ্ৰেজুৱেট হ'লেও তাৰ যদি পাৰচেন্টটেজ যদি ভাল নহয়, সি একো মানে মু মূল্যয়ই নোহোৱা নাছিল মানে, আজিৰ দিনত মানে কাৰণ কম্পিটিশন কম্পিটিশন। কালি মানে, কাৰ কিমান মানে ভাল ৰেং আছে কাৰ কিমান ভাল মানে কি বুলি কয় এইটো কিবা আচিনা পাৰচেন্টটেজ আছে। সেই সেইটোৰ ওপৰতহে মানে বে কি কৰে, এনে পাছ কৰিলেও যেনিবা আজি নামটো থাকিলি মানে এ কৌ মানে কাম নোহোৱাৰ দৰে মানে হৈ পৰিছে আৰু। কাৰণ আজিৰ মানে এদিন তোয়ে মান কম্পিটিনৰ যুগ বুলি ক'ব আমি পাৰি আৰু। সেইকাৰণে, আজিৰ দিনত মানে যেনিবা শিক্ষাটো আমাৰ বহুত মানে গুৰুত্বপূৰ্ণ, কাৰণ শিক্ষা যদি নাই, আজিৰ দিনত যি মানুহৰ শিক্ষা নাই তেওঁৰ মানে অ', জীৱন টো মানে অন্থকাৰ থকাৰ দৰে মানে এটা অনুভৱ হয় আৰু, কাৰণ কিয়নো তেওঁ মানে অকল নিজৰ এৰিয়াত বা নিজৰ ঘৰতহে যেনিবা তেওঁ চলিব পাৰে কিন্তু যেতিয়া বাহিৰত যায় না তেওঁৰ মানে বহুত মানে সমস্যাৰ সন্মুখীন মানে হয় আৰুকি। তেনেকুৱা যেনিবা কিহৰ কাৰণে শিক্ষাৰ কাৰণে, কাৰণ কিয়নো আজিৰ-আজিৰ দিনত যদি মানে ভাল এটা যদি মানে জব ল-অ-লবলৈ লাগে তেনিবা সি জবৰ ক্ষেত্ৰতো মানে প্ৰথমতে সেই কোৱালিফাইটোকে চাব আপোনাৰ, অৰ্হতাটোকে চাব আপুনি কি পঢ়ি আছে কিমান কি কৰি আছে না, এই সকলো বিলাক মানে আহ শিক্ষাৰ ওপৰত মানে কিবা কৰে আৰু মেটাৰ কৰে। ত' সেইকাৰণে মই ভাবো ন মানে শিক্ষাটো মানে আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু তাতকৈ যেনিবা আপুনি এটা কথা কৈ থৈ গৈছিলে যে মানে আমাৰ যিটো নেকি সৰু ল'ৰা ছোৱালী ন তাৰ মেইন শিক্ষাটো কৰ পৰাই হয় ঘৰৰ পৰাই হয়। এইটো আপুনি বহুত ভাল পইণ্ট কৈছে।
হয়।
ত' ভাল লাগিলে আপোনাৰ লগত। কথা পাতি বহুত ভাল লাগিলে, আপুনি শিক-শিক্ষাৰ ওপৰত আপুনি বহুত মানে ভাল গুৰুত্বপূৰ্ণ কথা কলে, ত' কথা কবলৈ আৰু বহুত আছিলে কিন্ টো আমাৰ সময়তটো হৈ আহিল। চ' সেইকাৰণে আমি
কথা পাতি বহুত ভাল লাগিল, আপোনাৰ পৰা বহুত কথাও শিকিব পালো আৰু মইও কলো। আশাকৰোঁ পিছতো আমি এনে কে বেলেগ-বেলেগ এনেকে টপিকত মানে আলোচনা কৰিব পাৰিম বুলি। অ', অ', এতিয়াৰ কাৰণে ইয়াতে ৰাখো পিছে।
আচ্ছা ঠিক আছে, হ'ব দিয়া।